অ কি কৰি আছা?
তুমি
এনেই আছো ৰবা। চাহ টাহ খালা।
অ খালো? তুমি খালানে নাই?
অ খালো। বিজি আছিলা নেকি?
নাই নাই এনে পঢ়ি আছিলো ৰবা। তুমি বিজি আছিলা নেকি?
নাই নাই। মই ভাবিছিলোঁ মানে আমি অলপমান আজি সামাজিক মাধ্যমৰ ওপৰত কথা পাতিলো হয়।
অ কোৱা ভালে মানে ভাবিছা কাৰণ সামাজিক মাধ্যমটো আজিকালি আমাৰ কাৰো নহ'লে নহয়ে।
অ সেইটোয়ে মানে এতিয়া বৰ্তমান সময়তো সামাজিক মাধ্যম আমাৰ দৈনন্দিন জীৱনৰ এটা মানে গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে।
অ সেইটোৱে আৰু কাৰণ আজিকালি কোনেনো সামাজিক মাধ্যম ব্যৱহাৰ নকৰে, চবে ব্যৱহাৰ কৰে, তুমিও কৰা মইও কৰোঁ বাকী সৰু সৰু বাচ্ছ বিলাকেও আজিকালি ব্যৱহাৰ কৰে।
অ তাকে আৰু মানে আজিকালি এতিয়া তোমাৰ আহ বাচ্ছা বিলাকে ব্যৱহাৰ কৰে। কিন্তু বাচ্ছ বিলাকেতো চব মানে আহ ভাল ব্যৱহাৰ নকৰে কিছুমানেতো বহুত মানে অনলাগতীয়াল বস্তুবিলাকৰ কাৰণে অনলাগতীয়াল মানে যিবিলাক মাধ্যম এইউটিউববিলাক এইবিলাক মানে চাবৰ কাৰণে ব্যৱহাৰ কৰে, এনেই ভাল কামত ব্যৱহাৰ কৰিব লাগে।
উম, সেইটোৱেটো কাৰণ চাবা আজিকালি কিমান এপ ওলাইছে এইটো পঢ়া শুনাত আমাক সহায় কৰিব কাৰণে, কাৰণ- এইটো চেট জি পি টি হওক, গুগল হওক, মেটা হওক বিভিন্ন ধৰণৰ বস্তু আছে মানে এপ আ আছে আৰু যত আমি আমাৰ নজনা শুনি শিকি লব পাৰো ত আমি ইয়াক ভালৰে ব্যৱহাৰ কৰিব লাগে। দিয়া চোন
অ তাকে আৰু এতিয়া মানে ফেচবুক, ইনষ্টাগ্ৰাম, হোৱাটছপ, ইউটিউব এনেকুৱা মানে- প্ৰায় ভাগ লোকে মানে ব্যৱহাৰ কৰে আৰু
অ সেইটোৱে ত' আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লাগে কাৰণ কিছুমানে কৈ দিয়াচোন যে সামাজিক মাধ্য- প্ৰথমটো বেয়া কিন্তু মই নামানো হা কাৰণ আহ যদি আমি মানুহ বিলাকে ইয়াক ভালদৰে ব্যৱহাৰ কৰোতে সামাজিক মাধ্যম ত আমাৰ কাৰণে বহুত উপকাৰী হয় কিন্তু আমি যদি ইয়াক বেয়া ভাবে ব্যৱহাৰ কৰো আমি অদৰকাৰী কামত ব্যৱহাৰ কৰি থাকো তেতিয়াতো ই আমাৰ বাবে অপকাৰীয়ে হব ন।
অ ঠিকে কৈছে তুমি। এতিয়া মানে সামাজিক মাধ্যমত যেতিয়া আমি ভাল কামত খতাও তেতিয়া আমি আমাৰ লাভ ন কাৰণ চাবা এতিয়া তোমাৰ সামাজিক মাধ্যমৰ হয় মানে আমি বন্ধু বান্ধৱ আৰু আত্মীয় সৈতেও যোগাযোগ ৰাখিব পাৰোঁ মানে পুৰণা যিবিলাক আমাৰ ৰ বন্ধু সেইবিলাকৰ লগতো আমি যোগাযোগ ৰাখিব পাৰো,
সেইটোয়ে কাৰণ আহ চাবা আগতেটো আমি এ চিঠি পঠিয়াব লাগিছিল বা টেলিফোন যোগেদি মানে কথা পাতি লাগিছিল দূৰত থকা বিলাক কিন্তু এতিয়া ইমান আমি ৰখিবও নালাগে আমি ইমান ভাবিবও নালাগে, আমাৰ যদি হাতত ফোনতটো আছে তেন্তে আমাৰ সামাজিক মাধ্যমৰ বিভিন্ন ধৰণৰ এপ আছে তেন্তে আমি আমি ইয়াত অ বিভিন্ন মানে অ বহুত জলদি আৰু আমাৰ বহুত দূৰত থকা এজন নল আমি ফোন মাৰি ফোন কৰি কথা পাতি পাৰো যেনেকে এতিয়া তোমাৰ মূৰে ধৰা আমি কিমান দূৰত আছো কিন্তু আমি সামাজিক মাধ্যমৰ যোগেদি এনেদৰে ইমান ভালকে কথা পাতি থাকিব পাৰিছো আৰু
হয়। হয় আৰু এতিয়া মানে চাবা সামাজিক আহ মাধ্যমত মানে কাম বহুত কি কাম অলপ ভিডিঅ' অনলাইন ক্লাছৰ নতুকৈ বিষয়টো মানে ইয়াত উপলব্ধ ন, এতিয়া বহুত মানে শিক্ষা আৰু নতুন নতুন অনলাইন ক্লাছ যিবিলাক যিবিলাকৰ সহায়ত তাতে আমাৰ আহ ছাত্ৰ ছাত্ৰীসকলে মানে বহুত সুবিধা হয়, তেখেত পঢ়িবৰ কাৰণে
সেইটোৱে ত আমি আৰু চাবা লকডাউনৰ টাইমত আ আমাৰ এই সামাজিক মাধ্যম মাধ্যম বিলাকে আমাৰ কিমান সহায় কৰিছিল, তেতিয়াতো এনেকে স্কুল কলেজ চব বন্ধই গৈছিল, হলে চোন কিন্তু তেতিয়া আমাৰ ছাত্ৰ ছাত্ৰী বিলাকক আঁহ এ মানে বিদ্যালয় পুৰা এনেকে অনলাইন ক্লাচে যোগেদি মানে ক মানে এ ক্লাছ বোৰ কৰাইছিল আৰু টো অহ আমি এনেদৰে সেইকাৰণে আমি আহা মানে ইয়াক ভাল ব্যৱহাৰ কৰিব লাগে দিয়াচোন।
অ তাকে আৰু এতিয়া মানে বহুতে মানে সামাজিক মাধ্যমৰ সময়ত মানে এতিয়া আহ কিছুমান ল'ৰা ছোৱালী মানে কি সামাজিক মাধ্যমত মানে অত্যাধিক আজি কালি সময় লৈ কৰে, যাৰ ফলত মানে পঢ়া শুনা কাম কাজ বে ব্যাখা ঘাত ঘটে তেওঁ মানে পঢ়া শুনা কাম কাজতে তেখলোকে টাইম দিব নোখোজে, অকল মানে সামাজিক মাধ্যমটোতে লাগি থাকিব খোজে সেইটো মানে ভুল, আমি সামাজিক মাধ্যমটো যিটো আমাৰ দৰকাৰ ৰ কাম সময়ত সেইটো কামতেহে আমি কটাব লাগে।
সেইটোৱেটো এতিয়া আমি আ চাবা আমাৰ এ এনেকুৱা এটা থাকিব লাগে যে আমি আমাৰ সময় সীমা বান্ধি লব লাগে যে এইখিনি সময়ত আমি পঢ়িছো এইখিনি সময়ত আৰ খেলা ধূলা কৰিছো এইখিনি সময় আমি সামাজিক মাধ্যমত দিছো। ত' এনেকুৱা হলে আমাৰ নিজৰ কাৰণে ভাল, কাৰণ আহ চাবা যে আমি যদি পঢ়া শুনা সকলোবোৰ এৰি কেনে সামাজিক মাধ্যমতে লাগি থাকো ত' সেইটো আমাৰ নিজৰ ক্ষতি কৰিব দিয়াচুণ আমি আমাৰ পৰীক্ষা বেয়া হব, আমাৰ স্বাস্থ্য কাৰণেও বেয়া দিয়াচোন আমি যদি এনি টাইম ফোনটো চাই থাকোঁ ত' আমি সকলো বিলাক মেইনটেইন কৰি চলিব লাগে আৰু।
হয় তুমি একদম ঠিকে কৈছা আৰু এতিয়া মানে আমাৰ অ সামাজিক মাধ্যমৰ লগতেও আমি মানে বাস্তৱ জীৱনৰ মানে বন্ধু আৰু পৰিয়ালৰ সৈতে কিন্তু সময় কটোৱাটো বহুত জৰুৰী কাৰণ আমাৰ কিছুমান এনেকুৱা হয় যে আমি আ সামাজিক মাধ্যমত ব্যস্ত থাকোঁতে থাকোঁতে থাকোঁতে আমাৰ মানে যিবিলাক বন্ধু বাৰু ৱ বন্ধু বান্ধৱ, তাৰ পিছত মানে পৰিয়ালৰ সৈতে মানে আমি একদম সময় কটাব মানে নিবিচাৰো বা নোখোজো বা পাহৰি যাওঁ কিন্তু আমি সামাজিক মাধ লগতে কিন্তু বাস্তৱত মানে বন্ধু বান্ধৱীৰ লগতো বা ঘৰৰ পৰিয়ালৰ মানুহৰ লগতো মানে মানে সনত কুৰ্তাটো বহুত দৰকাৰী
উম তুমি ঠিকে কৈছ তো আমি সকলো বিলাক যদি মিলাই চলো ন আমাৰ সামাজিক মাধ্যম সেইটো আমাৰ কাৰনে ভাল কাৰণ আৰু মোৰে চাবা হা মই যদি কিবা এটা বস্তু নাজানো বা মই নোৱাৰো আৰু মই কিতাপত কিবা এটা বুজি পোৱা নাই। ত' মই এনেকা সামাজিক মাধ্যমত বিভিন্ন ধৰণৰ এপত মই আহ চাও যে মই- এইটো বুজি পোৱা নাই এইটো মই সে কৰিব লাগে। ত অ মানে অ চাবা যে এতিয়া ডিক্স'নেৰি একো দৰকাৰে- নোহোৱা হৈছে। আগতে আমি কিবা এটা নাজা- জানিলে আমি এ ডিক্স'নাৰিত সেইটো বিচাৰিব লাগিছিল কিন্তু এতিয়া এনেকুৱা নহয় আমি- ডিক্সনাৰী ব্যৱহাৰ কৰিবই নালাগে।
অ এতিয়া ডিক্সনাৰি ব্যৱহাৰ কৰা আমিও নকৰো এতিয়া যিহেতু মোবাইলতে চব খিনি পায়ে আমাৰ- সামাজিক মাধ্যমত তোমাৰ- চাত জি পিডিত তুমি চাৰ্চ কৰিলে বা গুগোলত চাৰ্চ কৰিলো বা ইউটিউবত চাৰ্চ কৰিলেও আমি- গোটেইখিনি পাও আমাক যিখিনি লাগে যিখিনি সঁচা সেইখিনি গোটেইখিনি আহেই সেইটো- সেইকাৰণে সামাজিক মাধ্যমটো মোৰ মতেতো বহুত গুণে আমাক সহায় কৰি আছে। যদিহে আমি নিজে- ভালকে ব্যৱহাৰ কৰিব জানো বা ভালকে আমাৰ আমাৰ যিখিনি দায়িত্ব সেইখিনি আমি নিজে যদি- মানি চলিব পাৰো। তেতিয়া মানে আমাৰ সামাজিক ন আমাৰ কাৰণে বহুত ভাল আৰু- যিবিলাকে এতিয়া তোমাৰ এনেই এনেই টাইমবিলাক ক্ষয় কৰি আছে নষ্ট কৰি আছে- সেইবিলাকৰ কাৰণে সামাজিক মাধ্যমটোতো বেয়া হ'বই।
উম সেইটোয়েতো। ত' আমি সকলো বিলাক যদি মিলাই চলো আমাৰ আমাৰ নি আৰু- মানে এতিয়া কি হৈছে জানা আমাৰ সামাজিক মাধ্যমত আমি বিভিন্ন ধৰণৰ এপ চেপত এতিয়া- আমি অ মানে- বহুত আমি নতুন বন্ধু বান্ধৱী বনাওঁ তো সেইটো আমাৰ কাৰণে বেয়া কাৰণ- আমি কাক চিনি পাও ন আমি হঠাতে এনেকুৱা কাকো বিশ্বাস কৰিব নালাগে। যে আমি এওঁলোক আমাৰ বাবে ভাল নে বেয়া আমিতো এতিয়া ধৰিব নোৱাৰো। অ। আমি ইয়াক বিশ্বাস কৰিব নালাগে আমি জল্দিছে জলদিকে আৰু মানে সামাজিক মাধ্য- মত এটাওঁ ভালো আছে যে আজিকালি অনলাইন পেমেণ্ট কৰিব পাৰো। ত' আমি এনেকুৱা কৰবাত যদি বহুত দূৰলৈকে পইচা পঠিয়াব লগা- হয় বা কিবা কৰিব লগা হয় আমি এতিয়া ইমান এটা চিন্তিত হব নালাগে। আমি- যেনেকৈ জল্দি পইচা পথিয়াব পাৰো লবও পাৰো অনলাইন পেমেন্ কাৰনে- ব্যৱসায়ী সকলৰ কাৰণে এইটো বহুত ভাল সুবিধা এটা হৈছে।
হয় তুমি একদম ঠিকেই কৈছা। এতিয়া মানে আঁ চাবা আৰু সামাজিক মাধ্যমত কেনেকুৱা হয়। তোমাৰ মানে ফোন কৰে তোমাক ফোন কৰি তোমাৰ অ' টি পি খোজে তেতিয়া মানে- সামাজিক মাধ্যমৰ এইটো মানে কৰিব নালাগে আমি অ' টি পি টো দিব নালাগে সেই অ' টি পিটো দিয়াৰ ফলত- যে আমাৰ গোটেই বেংকৰ যিমানখিনি টকা আছিল যিমানখিনি পইচা আছিল গোটেইখিনি মানে- সিহঁতে চুৰ কৰা সিহঁতে চুৰ কৰা বুলিয়েই ক'ব লাগিব চুৰ কৰি লৈ যায়। সেইটো মানে আমি বহুত- সচেতন হ'ব লাগে এইটো ক্ষেত্ৰত মানে কিছুমান মানুহ যিবিলাক একদম ভোলা ভালা মানুহ। সেইবিলাকক মানে এইটো কৰি মানে কৰিবৰ কাৰণে বহুত মানে- সহজ পাই সিহতে চান্স পায়।
উম ঠিকে কৈছা তুমিতো আমি আহ সকলো ধৰণে চাই চো- কাম কৰিব লাগে কাৰণ এনেকৈ যদি কোনোবাই আমাক অ'টি পি খোজে তুমি-
তোমাৰ কাৰণে বহুত বিপদজনক হব। আৰু অ পইচাৰ লগতে আমাৰ বহুত স্কেম কৰিব পাৰে যেনেকা ধৰা- এতিয়া আমাৰ মোবাইলৰ সকলো তথ্য তেওঁলোকে লৈ ল'ব পাৰে যে আমাৰ মোবাইলত- কি হৈছে কি নাই।
হয় হয় একদম ঠিক আৰু তোমাৰ এতিয়া চাবা সামাজিক মাধ্যমত মানে মানুহে কিছুমান- কেতিয়াবা কিছুমান মানুহে মানে ভুঁৱা খবৰ বা ভুঁৱা খবৰ বিলাকো- উলিয়ায় সেইবিলাক মানে ওলাব নালাগে ভুৱা খবৰে সামাজিক মাধ্যমত- বিভ্ৰান্তিৰ সৃষ্টি কৰিব পাৰি ন
উম ঠিকেই কৈছা তুমি
আজিকালি বহুত যুৱক যুৱতী মানে সামাজিক মাধ্যমৰ প্ৰতি অধ্যয়ন অধিক মানে আসন্ত হৈ পৰিছে মানে বহুত যুৱক যুৱতী মানে এনি টাইম অকল সামাজিক মাধ্যম টাইমতে লাগি থাকে মানে ভাল কামত লাগিলেতো ভালেই কিন্তু কিছুমানে ইউটোবত অকল ভিডিঅ'চাই থাকিব‌ পাৰে ইনচট্টেগ্ৰ্যাট অকল ৰিলচ চাই থাকিব বা মেছেজ কৰি থাকিব এইবিলাক কৰাৰ মানে সত্বে ভাল কামত কটাব লাগে সামাজিক মাধ্যমটো
উম উম তুমি ঠিকে কৈছা আমি সামাজিক মাধ্যমটো যিহেতু আমাৰ কাৰণে ইমান মানে সুবিধা কৰি দিছে সামাজিক মাধ্যমে ত' আমাক আমি ইয়াক ভালদৰে ব্যৱহাৰ কৰিব লাগে সেইটো আমাৰ দায়িত্ব
উ হয় এইটো তুমি একদম ঠিকেই কৈছা বাৰু আজি তোমাৰ লগত সামাজিক মাধ্যমৰ ওপৰত কথা পাতি মই বহুত ভাল লাগিল আশা কৰোঁ আগলৈও যাতে সেনেকৈ কথা পাতিব পাৰোঁ
উম দিয়া ঠিক আছে দিয়া আজি ৰাখিছো তেতিয়াহ'লে
অ অঁ ঠিক আছে